হ। হেল্লো'।
হেল্লো। অ কোৱা অহ শুনা পাইছে আ অহ।
অ।
আৱাজটো গৈছেনে ভালকে?
হা?
আৱজ শুনা গৈ আছে? চাউণ্ড
অ আহিছে কোৱা অ আহি আছে আহি
আচ্ছা। ত' বাকী ডিনাৰ কেতিয়া কৰিব আপুনি?
অলপ পিছত কৰি আছো।
আচ্ছা। দাদা আপুনি যি এদিনা মোক হেৰি পিয়াইইছিল নেকি কিবা এটা হেৰি যেতিয়া আপুনি এটা মোক কথা কৈছিল মই আপোনাক যিহেতু কৈছিলো ন যে অ মই এটা ডাটা এনালাইচ কৰ্চ লৈছিলো। অ আপুনি কৈছিলে চেবৰ বস্তু মান ভালকে গম পোৱা এনেকে কি কৈছিল চেবটো বহুত বেছি ইম্পৰ্টেন নেকি? চেব চেফ এই আমি যে চেবত যাই
অ চেব ইম্পৰ্টেণ্টটো ত মাষ্ট বি ইম্পৰ্টেণ্ট তাতকে ইম্পৰ্টেণ্ট কি জান তাতকে ইম্পৰ্টেণ্ট নাই এনালাইচি ইম্পৰ্টেন নহয়। তাতকে চবতকে ইম্পৰ্টেণ্ট হল তোমাৰ এজ এ ফৰ্মুলা
হয় নেকি
তুমি এইটো কি বুলি কয় এই ফৰ্মুলাতটো তুমি জানা এই কি বুলি কয় হেলগা ফেম বুলিত জানা
অ
আমি যে ডাটা ওলাও ডাটাৰ পৰা আৰু কনভাইট কৰি কেনে হেৰি কৰো এইটোতো জানা
অ
হেল্লো'
হেল্ল
কেলিকপটো জানা
অ
ভেল কপৰ লগত আৰু নাই বুলি ক তুমি থাও হাড্ৰেড প্লাছ আৰু ফৰ্মূলা আছে
গম পোৱা
উম
সেইকেইটা ফৰ্মুলা ইম্পটেণ্ট এজ এ তোমাৰ চোৱা আমি নৰ্মেল এটা এক্সেল বনাও ন এই নৰ্মেল এক্সেল বনাই কেনে আমি কাৰবাক এটা এক্সেল ফৰৱাৰ্ড কৰিলো এইটো নৰ্মেল এক্সেল হৈ থাকিল
অ
যাক আমি ফৰৱাৰ্ড কৰি আছো ধৰি লও আমি চাৰি পাঁচজন মানুহ ফৰৱিৰ্ড কৰি আছো
অ
ধৰিলোৱা আমি ধৰি লোৱা তোমাৰ ইয়াতে চন্দ্ৰ কাকতি ফৰৱাৰ্ড কৰি আছো সৌৰভ চাৰ ফৰৱাৰ্ড কৰি আছো ত পুৰৱী মেমক ফৰৱাৰ্ড কৰি আছো
ঠিক আছে চবত এক্সট্ৰা এক্সট্ৰা তাৰ মানে আমি এটা এক্সেল আমাৰ লগত আছে এইটো এক্সেলটো মিক্স হৈ আছে
ঠিক আছে সেই এক্সেলটো আমি ফিল্টাৰ লাই কেনে এক্সেলটো আমি মেইলত পঠাব ল লাগে
বালাইটোতে ন নাই নাই পোৱা নাই
এই যে তুমি যেতিয়া ৰিটেইল মাৰ্কেট বা আ যিকোনো মাৰ্কেট তুমি মই নকওঁ যিকোনো মাৰ্কেটত চাগে এইটো আছে কাৰণ তোমাৰ ধৰি লোৱা এ যে তুমি যদি ক'লে তুমি ডাঙৰ এটা বস্তু দি ক'লে এই এইছ আৰ বস্তু দি কলা আ তোমাৰ দচ এখন তোমাৰ হাতত আছে কোম্পানী দহটা কোম্পানী তোমাৰ হাতত আছে এনে এটা কোম্পানীয়ে ধৰ বা তোমাৰ অ আছে আৰু চাইড আছে তোমাৰ সেই দহটা চাইডত তোমাৰ চেলাৰী আহিব ঠিক আছে তোমাৰ সেই চাইড তুমি পঠাব লাগে তোমাক যোনটো থাৰ্ড পাৰ্টি থাকিবা থাড পাৰ্টিটো আজিকালি মানুহ লয় ন
উ
হেল্ল'
অ অ
থাৰ্ড পাৰ্টি পঠাব লাগে সেই থাৰ্ড পাৰ্টি পঠাওটে তোমাৰ মাছ তোমাক এইটোয়ে লাগিব যে এক্সেলত কেনেকুৱা কৰি ফিল্টাৰ লগাই তুমি মেল কৰিব পাৰা। আজি এ সৌৰভ চাৰে যে দিছিল মেলটো
অ।
তাতে পুতৰত ফ্ৰে ফিলটাৰ আছিল।
কটা
সতৰটা ফিল্টাৰ কমপ্লিট কৰি কেনে এটাই ফিল্টাৰত মই।
বাপৰেই
তাকো তিনিটা লগা কাৰনে আৰু এক চেল ওলাইছো।
অ আচ্ছা।
প্ৰথম আছে চোৱা যিকেইটা যিকেইটা এম এম আছে। এম এমৰ নাম থাকিব এ যে তোমাৰ অ ইহঁতৰ এমাউন্ট এক লাখ দুই লাখ কিমান এমাউণ্টৰ প্ৰডাক্ট আছে সেইটো আছিল।
তাৰপিছত তোমাৰ পটাক এ কি বুলি পটাকটো প তাৰে ওপৰত ডিপেণ্ড প্ৰডাক্টৰ লিষ্টত তোমাৰ কি আৰ্টিকেল আছে ড্ৰিপনা যেনেকুৱা তোমাক ওলাই দিছো সেইগিলা লিখা আছে।
অহ।
এইটো ফাইল কেনেকুৱা বনাব লাগে। এক চেলা একু নালাগে। ডাঙৰ ডাঙৰ কোমপানী
আচ্ছা সেইটো আমাৰ চাগে সেইটোয়ে শিকাই মানে ডাটা এনালাইচত। আপোনাৰ ফৰ্মূলাৰ পৰা আৰম্ভ আৰম্ভ হৈ এছকিউ এল পাইথান ম ত মই তো। কাৰে ম লেপে নানো পিছত আংকেল এটা আছে এইটো দি গ'ল কিবা প্ৰব্লেমৰ কাৰণে মোৰ টো নিদিলে বা তো সেই খিনিত তেতিয়া মই ক্লাছ কৰি আছিলো। কিন্তু সেই চাৰ্জাৰটো আপোনাৰ হেৰি আতো আপোনাৰ বেয়া হৈ গ'ল। ইমান বিচাৰিলেও নাপালো সেইকাৰণে এতিয়া এইবাৰ হেৰি কৰি লৈছো। ই মৰ আৰু চী পোৱাৰ পিছত লৈ লম মই আৰু মাউছ কি বৰ্ড চব কিনি লৈছো মই অলৰেডি। আহ চবকেইটা কিনিছো।
কিন্তু কম্পিউটাৰৰ বেছিক কি জানা তুমি এই ডাটা এনালিচ কৰিছা। গুড এইটো বেয়া নহয় ভাল কিন্তু মেইন মটিভ কি জানা হয় কিছুমান সৰু সৰু বস্তু বহুত ইম্পৰ্টেণ্ট।
অ সেইটো সঁচা কথা। সৰু সৰু
তুমি তুমি যা যা তা বস্তু শিকিকনে শ শ যা এটা বস্তু শিক কব লগা একো নাই। য়েছ মৰ ইম্পৰ্টেন কেনকা কৰে ফৰ্মুলা লগাই তুমি এইখিনি কাম কৰিব পাৰা। আজি তুমি ফৰ্মুলা লগাই তুমি জা এইটো তুমি পাহৰি গৈছা কি পাহৰি গৈছা মনত কৰাচোন? আহ আজি মৰ্নিংত তুমি কি বনাব দিছা? কি কৰি আছিলে কি পাহৰিছিলা?
উম। অ তাত কিবা এটা পাহৰিছিলো মই কৰা সময়ত ন।
এ যে চিনটো কত তোমালোকৰ অধিকাৰ আছেটো কবা চিধা কবা কিন্তু মই কৰো দিয়া। সেইটো কাম মই কৰিম।
কবাত নঠা আহিলাক
এ আই লিষ্ট এয়ই লিষ্টখন মোক ওলাই দে মোক শিকাই দেছোন কেনেকা ওলাব লাগে।
আপোনালোকে এই আই লিষ্টটো আপুনি পোৰা আমি যদি লিখি মেলি দি দিওঁ দি দিওঁ আপোনাক তেতিয়ালৈকে আপোনাক কি কৰে মানে সেইটো সেইটোৱে এ লিষ্ট মানে ক'ত চাবমিট কৰিব লাগে, কি কৰিব লাগে
চ তুমি যাবা চেপত যাবা য এইকাৰণে তুমি এইটো কি বুলি কয় এ আই জে ষ্টৰ না কি আছিল যে জে ষ্টৰ নহয়। এচ টি ষ্টৰ বুলি এটা অপচন আছে।
হম।
তাতে যাবা যাই কাৰণে তোমাৰ বল অ ষ্টক কাৰেকচনত তাতে যাবা যায় এই আই লিষ্ট চিলেক্ট কৰিবা। চিলেক্ট কৰি কিনে, চেকমেন্তত যাবা চেকমেন্তত চিলেক্ট কৰিবা। কোনখন এফছেল ওলাই আছে। আফছেলখনটো মোৰ চিষ্টেমত আছে, চিষ্টেমৰ পৰা কপি বেছ মাৰি কিনে তুমি যিটো মোক কাউণ্ট দিছা কাউণ্টটো বহা হয় একচলি নে এণ্টাৰ মাৰিব লাগে মাৰি কেনে অ গোটেইখিনি যেতিয়া হৈ যাব হৈ যোৱাৰ পিছত পিছত ডিফাৰেন্ঞ্চ যদি না থাকে ন তেতিয়া তাৰ মানে এটা নম্বৰ থাকে যোনটো দশ নম্বৰ সেইটো নোলায় যদি ডিফাৰেঞ্চ থাকে তেতিয়াহে ওলাব দশ নম্বৰটো ধৰি ল তুমি আথাইছ টকা তিনিটা তুমি পাইছা চাৰিটা বা পাইছা দুটা যদি তিনিটা তিনিটা এনেকাও যদি বা দহটা দহটাই পাইছা কিতানোলাই সেইটো অনত ঠিকেই আছে যদি এটাও যদি আমি ষ্টক মিলাই ললো তেতিয়া আৰু তাৰমানে কি দহ নম্বৰ ওলাব তাৰে মানে কি টু নাইন নাইন ছেভেন পৰা আমাৰ চিধা সেইটো বস্তু আমাৰ তাত আহি গল এয়াই লিষ্টৰ মেইন মটিভ হল সেইটো টু নাইন নাইন ছেভেনত যিখিনি বস্তু থাকে সেইটো বস্তু হেৰি হয় আৰু কালি তুমি চা চাবোন যে পাইছিলা
অঁ অঁ চাবোন অঁ আজি বাৰটা পালো নাজানো কেনেকে সেইটো কালি দস্তাই আছিল বাৰু
টু নাইন নাইন চেভেনেত গুচি গল ঠিক আছে টু নাইন নাইন চেভেনত যোৱা কাৰণে আজি সেইটো ৰিপিট হল বাকী চব ঠিকে আছিল সেইটো কি কাৰণে আজি ৰিপট হল বাকীটো ৰিপিট হোৱা নাই আৰু সিহঁতে ভুল পাইছে সেইকাৰণে ডাবল ৰিপিট কৰিছে
উম অঁ আৰু এই এটা হেৰি আছে কি কয় আহ এটা অৰোনিল এটা কি এনেকা এটা ৰুম ফ্ৰেছনাৰ থাকে ন সেইটো এটা আছে সেইটো সেইটো আমাৰ আপোনাৰ যেতিয়াৰ পৰা এ কাউন্টিং মই কৰি আছো তেতিয়া পৰা সেইটো ছেম বস্তুটো ডেইলি আহি আছে এনেই আহি আছে ন এইটো জিৰ মাৰি আছে অঁ এইটো তিনটা প্ৰডাক্ট তাৰপিছত ডেইলি মই তিনটাই লিখি আছো এইটোত চাৰিটা পাঁচতা আছে চাৰিটা এইটোত চাগে এনেয়ে হব পাৰে ডেইলি সেইটোত আহি আছে ডেইলি বেলেগ বস্তু কাউণ্ট হৈ আছে চেইনজ হৈ আছে সেইটো চেম আহি আছে উম
হাঁ
এ এটা কাম আৰু কালি ৰাতিপুৱা যাই কেনে যিকেইটা অৰ্ডাৰিল চেম পেকেট আছে সেই নিলো চেম পেকেত আছে ত তাৰে ধৰি ল লেবেনডাৰৰ হয় নে ফেল্ভাৰ চিষ্টেম থাকিব লেবেণ্ডাৰৰ হয় নে কি কি হয় তই এনেকুৱা ফ্লেভাৰ মিলাই যাবা এই ফ্লেভাৰটো এইটো ফ্লেভাৰ হয় নে নহয়
আৰু কেতিয়াবা পেকেট বেলেগ বেলেগ কিন্তু ফ্লেভাৰ একে মিলি যায়
অ' চোৱা লেবেণ্ডাৰৰ তোমাৰ এটা হেৰিয়ে থাকিব এটা ইয়েনে থাকিব লেভেণ্ডাৰৰ বাই বাকী বেলেগৰ এটা এটাই থাকিব চবৰে এটাই থাকিব
হাঁ
মই তোমাৰ তোমাৰ মাতো বুজি পোৱা নাই
যাক বাৰে বাৰে ৰিপিট হয়
অঁ এই বাৰে বাৰে ৰিপিট হয় মানে কি সেইটোত আমি ভুল কৰি ৰিপৰ্ট কৰি আছো সেইকাৰণে বাৰে বাৰে ৰিপৰ্ট হৈ আছে
হয়
বুজিছা আজি তুমি যদি ধৰি লওক কোনোবা এটা বস্তু দুটা আছে তুমি তিনটা দিছা হা সেটো কালি আৰু পৰা ৰিপিট হ'ব
কালি কেলে কেইটাব কালি যদি চাৰি যাবা আৰু ৰিপিট হব
আচ্ছা এনেকোৱা টাইপৰ মানে বুজি গম পাইছো গম পাইছো
জলে এইটো বস্তু যে কালিও আহিছে কালি যেৰ গাড়ীত আহিছে তেতিয়াই যদি ষ্টকত মিলি আ তেতিয়া বেলেগ কথা তেতিয়া মিলি যাব যদি ষ্টকত অহা নে তুমি পাই তেতিয়া অলপ প্ৰব্লেম আমাৰ চিং কেছত গুচি যায় এইটো বস্তু যে কৈ যে মেমে চিংকচত গেছে কিবা গেছে সেইকাৰণে মেমে কৈছে যে এক কৰি কটো চা দি আছে কেইটা বস্তু আছে চাব দিয়া
উম উম সি এতিয়ালৈকে ৰাস্তাতে আছে নাই নাই নাই মই হেৰিত আছো
ৰাস্তা জখো ন গ তোক ইমান দ কচা ব ৰুই আছে কচা বুলি ৰু নেকিয়াই পইচা দিয়ে নেকি
মই এটা পাপি আনিছো গম পাই ন
কি পাপি আনিছা
এই লেব্ৰেডৰ এটা সেইটো পুহি আছো ত মই আজি মোৰ মাৰ চাৰ্জাৰ খাই দিছে গম পোৱা মোৰ মানে চাৰবাৰ তু ছিঙি দিছে কামৰি কামৰি
কিমান ডাঙৰ
তিনি মাহ
এই গিলা উৎপাত কৰিবই আৰু চেন খাব কিবা কৰিব অ
চেন্দেল এটা ছিঙি দিছে আজি চাৰ্জাৰটো আকৌ আনিব লগা হ'ল সেইটো কাৰণে বেয়া উৎপাত কৰি থাকে
মই সেইকাৰণে এইগিলা বাদ দিছো
হী হী আপোনাৰ আছিল নেকি আগতে
লাষ্ট সময়টোত বেয়া লাগে মোৰ বহুত বেয়া লাগে
হয়টো ম